হেল্ল' শুনিছা?
অ শুনি আছো তুমি শুনি
অ শুনিছো - শুনিছো কি কয় কি ক? নাই নাই হোৱা নাই হোৱা নাই কি খবৰ?
আছো দিয়া।
এই আছো মই তোমাৰ ঘ পিছে মানে ক'ব গ'লে এতিয়া ক'ত আছা?
এতিয়া এ ক্লাবতে আছো এনে প্ৰেক্টিচ চেক্টিচ হ'ল।
অ প্ৰেকটিছ চেকটিছ হল ন আচ্ছা - আচ্ছা অ পিছে অ ৰেষ্ট কৰি আছা আটচা- আটচা, পিছে ষ্টুডেন্ট আহি আছে নে?
আহি আছে আহি আছে আৰু যিহেতু গৰম বন্ধোও দিছে।
উম -উম গৰমৰ বন্ধ পৰিলে ন? উম গৰম বন্ধ বাৰু ক'ব গ'লে এতিয়া ষ্টুডেণ্ট মানে ক'ব গ'লে বাঢ়িছে নে কমিছে এতিয়া? ক এনেকুৱা কবলে কিছুমান
উ মানে অ কমিও যায় বৰ্তমান মানে এতিয়া আম আমি আমাৰ হিচাপত এক তাৰিখৰ পৰা দহ তাৰিখৰ ভিতৰলৈকে নকমে। সেইখিনি সময়ত বেছিকে আহে কিন্তু তাৰ পিছত চাগে অলপ কমি যাব কাৰণ ফুৰিব গুচি যায় টো।
অ ফুৰিব গুচি যায় ফুৰিব চুৰিব গুচি যায় ন চ ল'ৰা ছোৱালী বিলাক অ পিছে ক'ব গ'লে তুমি মানে অ কি কয় কেইটামানৰ পৰা কেইটামানত লকে থাকা মানে ক্লাবত থব গলে।
ক্লাবত মই এতিয়া যিহেতু গৰম বন্ধ ৰাতিপুৱাই আঠটাৰ পৰাই এঘাৰটা বাৰটালৈকে থাকো। ৰাতিপুৱা ক্লাছৰ তাৰপিছত অ ৰাতিপুৱা -অ ৰাতিপুৱা আ তাৰ পৰা দহটালকে হয় কিন্তু আমি প্ৰেকটি কৰিলে আৰ এঘাৰটা বাৰটা বাজি
হয় নেকি আচ্ছা আচছা আচ্ছা ৰাতিপুৱাও মানে এটা ক্লাছ টাইম থাকে।
অ বাকীবোৰত থাকে ক্লাছ টাইম
ৰাতিপুৱাও থাকে আৰু মানে কি কয় গধূলিও থাকে।
ইভিনিং থাকে ইভিনিং চাৰিটাৰ পৰা আঠটালৈকে।
অ চাৰি পৰা চাৰিটাৰ পৰা আঠটা লৈকে মানে সেইখিনি টাইমত যোনে -যোনে আহে আৰু। নিজৰ ম মানায়।
বহুত কাৰজনা আজিকালি মানে। এই কমপ্লেইন বিলাকতো জানাই চেইম হৈ গৈছে। এৰ ল'ৰা ছোৱালী তোক ভাল কৰি দিব লাগে সময়ৰ ব্যৱহাৰ বিলাক শিকাই দিব লাগে ভাল। ততে মানে এনেই খেলাই থকা হৈছে মোবাইল চোবাইলত।
অ অ গম পাইছো গম পাইছো ঠিকে আছে দিয়া সেই ক'ব গলে আজিকালি মানে সময় ব্যৱহাৰ। মানে কমি কমি গৈছে কাৰণ তোমাৰ ক'ব গ'লে আজি আজি কালি ল'ৰা ছালী মানে ক'ব গ'লে সেইটো ওপৰত গুৰুত্ব নিদিয়ে। কাৰণ মায়েক দেউতাকে চব কৰি দিয়ে মাক দেউতাকে চব কৰি দিয়ে। নিজে মানে এই দায়িত্বটো লব জানা নাই এতিয়ালৈকে আহ পিছে তোমাৰ। তোমাৰ আগৰ কি কয় মানে ক্লাবত তোমালোকে এইবিলাক কোৱা নে অলপমান ক'ব গ'লে নিজে কৰিবৰ কাৰণে বা।
কও ক ক ক সেইটো আমাৰ পুৰা হেৰি চলে বাকি আৰু আমি অকল যে বোলে। সেইটো নহয় আমি অল এভ্ৰথিং চাওঁ ষ্টুডেণ্ট এজনৰ ত' সি ঘৰত ৰাতিপুৱাৰ পৰা। কি কৰে কি নকৰে তাক সুধো সেইদিনা এজন ষ্টুডেন্ট। সুধিলো সি কলে বোলে ৰাতিপুৱা উঠে। উঠি পেলাই মই সুধিলো কেইটা বজাত আ সি ক'লে বোলে স্কুল থাকে আঠটা বজাৰ পৰা। ত মই সাতটা বজাত উঠো মই ক'লো আচ্ছা ত তুমি শোৱা কেইটা বজাত ব মত পৰি দিব বাৰটা এটা মানত তাৰপিছত আহ তাক সুধ লব তুমি কি কৰা কি কলে কি হেৰি বোলে মই অলপ পঢ়ো মোৰ লৰাতে ভাল কথা পঢ়া যদি কেইটালৈকে পঢ়া তাৰপিছত ত দেউতাকে লগালগ ক'লে বলে সি একো নপঢ়ে সি নটা মানলৈকে পঢ়ে তাৰ পিছত সি ডাইৰেক্ট মোবাইলটো লৈ লয় ত তেতিয়ো আমাৰৰিতে যেটো আমি শিকাই থাকো ষ্টুডেন্ট বিলাকক আৰু তো অলপ খং উঠিবই ধেমালি কথা নেকি সি নটাতে থৈ দিয়ে ন পৰা দহ দুৰ পৰা এঘাৰ এঘাৰ পৰা বাৰ সি তিনি ঘন্টা ৰাতিতে সেই চাই ল মোবাইলটো ত সেইটোতো তাৰ লাভ একো হোৱা নাই
লাাগে কোৱা নাই লচ হৈছে
ফি কৰি পেলাই চাই আছে ৰাতিপুৱাই স্কুল যোৱাৰ আগে আগে উঠিল স্কুলত যাই তাৰ পিছত মই সধিলো তুমি কেইটা বজাত আহি পোৱা সি কৈছে কি মই ওৱান থাৰ্টিত আহি পাও অ আচ্ছা তাৰপিছত কি কৰা কেই তাৰ পিছত মই অলপ ভাত চাত খা তাৰিছত অলপ ৰেষ্ট কৰো আচ্ছা মানে কি খোৱা নেকি তুমি কৈছে নাই অলপ মোবাইল টো লৈ পেললে বহি যা মানে তুমি মোবাইলটো লৈ বহি যোৱা আছে অ কেেইতিয়াৰ পৰাই মোৰ কি কৈছে টু থাৰ্টিৰ পৰা মই কেইটা বজালৈকে এই ক্লাছ আৰম্ভ হকে এতিয়া আমাৰ ক্লাছম্ভ হয় ফ ফটি ফন ত' সি আৰু টু থাৰ্টি থটিৰ পৰাই মিনিমাম ফ'ৰ থাৰ্টি বা পাঁচালৈকে সি আৰু মবাইল চাই
অ আৰু মোবাইল চাই থাকে আচ্ছা আচ্ছা অজছ সেইটোৱে আজিকালি মানে ক'ব গ'লে বহুত মানে কি কয় টাইম মেনেজমেণ্টৰ ওপৰতো বুলি নকওঁ কাৰণ মানে ক'ব গ'লে এই বস্তুবিলাক মানে ক'ব গ'লে দিগদাৰী দিছে বহুত দিগদাৰি দিছে তোমাৰ ক'ব গ'লে টাইম মেনেজমেন্ট নাই একিয় গৈছে আজিকালি ল'ৰা ছোৱালী বিলাকৰ মাজত বা মানে ক'ব গ'লে মায়েক দেউতাকৰ ওপৰত কি কয় গুৰুত্ব দি কিনে চলিব বিচাৰে
আৰু কিছ আহ বহুত হেৰি আৰু কিছুমানতো এতিয়া সেইদিিনাই আহিলো বহুত ধনী ঘৰত এজন মানে শিকাব গলো ঘৰত যাও তাৰ ত' তাৰ মানে এ ফেচিলিটিয়ে কি চাবা আমি যাই ফালে ৰখি থাকিব লাগে
আচছা অ মাৰ মাষ্টৰ যাই ৰখি থাকিব লাগে
অ মাষ্টৰৰে যোই ৰখি দিবাই ধনী ঘৰ লৰাা পইচা পইচা ত পাৱাৰ বৰ্ড আছে দেউতাকৰ ত' কিন্তু মানে তাতো মানে সেনেকুৱা োৱা নহয় ৰতাকতো ভাল ৰতাকৰ মতে সি ভাল হ'ব লাগে সেইকাৰণে আমাক সেইকাৰণে আমাক কঠাইছে ত তাৰ ক্লাছ থাকে সাতটাৰ পৰা সি উঠে সাতটা বছত
আতছা।
আমি যাই পাওঁ ছিক্স-ফিফটি মানত, ত' সি আহালৈ কে বাজে ছেভেন ফৰ্টি ।
আতছা মানে মাষ্টৰে যায় ৰখি থাকিব লাগে ।
অ! সি আৰু কেনেকুৱা? তাৰ আৰু ওপৰত, মানে সি যি ইচ্ছা তাকে কৰি থাকে ।
আতছা ।
ইটো এনেকুৱা হ'লেটো বেয়া হৈ যাব ই! তাতো ভাল হেৰি একো হোৱা নাই আমি যাই ফালেে যে ৰখি থাক লাগে, টিউচন মাষ্টৰ যায় ঘৰত ৰখি থাকিব লাগে, কাৰণ দেউতাকৰ বছি । হৈ আছে! আৰুতো হেৰিয়ে!
হঁ অঁ অঁ, গম পাইছোঁ! এই কব অঁ, আচলতে নহয়, আচলতে কি জানা! বস্তু খিনিত মা মানে, মাক-দেউতাকে গুৰুত্ব দিব লাগে! ক'ব তাৰ মাক-দেউতাক, মাক-দেউতাকৰ ওপৰত বহুত মানে জীৱনৰ সেই কথা আহি পৰে! কাৰণ তুমি চোৱা, আজিকালি মাক-দেউতাক কে চব কৰি দিয়ে, ল'ৰা-ছোৱালীক কৰিবই নিদিয়ে একোকে, মৰমতে আদৰতে! কাৰণ চাওক! ল'ৰা-ছোৱালী যেতিয়া কৰিব তেতিয়াহে শিকিব! ল'ৰা-ছোৱালীক যেতিয়া এৰি দিব তেতিয়াহে সিহঁতে টাইম মেনেজ কৰিব শিকিব, তেতিয়া সিহঁতে কৰিব জানিব যে দা এদিন-দুদিন পস্তাব, নকৰি কেনে, ক'ব গ'লে! আজি মায়ে কৰি দিয়া নাই । আঁ! মই আজি গম পালোঁ কথাখিনি, যদি মই নিজে নকৰোঁ তেতিয়াহ'লে মোৰ কালিলৈকে দিগদাৰ আছে ।
অঁ! সেইটোৱেই।
সময়ৰ কামখিনি যদি সময়ত নকৰে, সময়ত নকৰে আৰু ক'ব গ'লে নিজে যদি মানে দায়িত্বখিনি ল'ব নাজানে আহ! মানে সি ভাগ কৰি ল'ব লাগিব বস্তুবিলাক, মই আহি কিনে এইখিনি সময় ৰেষ্ট ল'ম । তাৰপিছত আকৌ মই মোবাইল চাম, নোচোৱা নহয় কিন্তু এটা টাইমলৈকে চাম । হয় নে নহয়, এটা টাইমলৈকে । চাম । কাৰণ মোবাইল ক'ব গ'লে চাব লাগিবই, কাৰণ আজিকালি তোমাৰ যুগে তেনেকুৱা!
উম! সেইটোৱে হয় ।
যুগে তেনেকুৱা, মোবাইল চাব লাগিবই । সি যদি নিজৰ টাইমখিনি যদি কি কয়, কি কয় এজন ল'ৰা হয়! ছোৱালী বা সেইটো কি কয় নিজৰ টাইম খিনি যদি কি কয় ভাগ কৰি লয়, চব বস্তুতে । সি কেতিয়াও পিছ পৰি নাথাকে । সি তাৰ মানে ক'ব গ'লে তাক ক'বলগীয়া নহয় আৰু ক'ব গ'লে মানে তাক মানে কোনো বেয়া বুলিও নকয় যে অঁ শুই আছে, এতিয়া অঁ! কিন্তু সি তাক কোনো বেয়া বুলিও নকয়, কাৰণ সি নিজৰ কামখিনি কৰি কিনে চিজিল কৰি থয় । বস্তু টাইিন টাইমত, বস্তুখিনিাই মানে টাইমৰ বস্তুখিনি টাইমত দিয়ে! তাক কোনো ক'ব নাযায়, সেইখিনিয়ে মানে ক'ব গ'লে, আজিকালি মানে এই ল'ৰা-ছোৱালী ছোৱালীবিলাকক সেইখিনি মানে বুজাবলগীয়া হৈছে বহুত, কাৰণ তোমাৰ ক'ব গ'লে, আজি চব, আজি-কালি মানে ক'ব গ'লে মাক-দেউতাকে কৰি দিয়ে, নিজ নিজে বস্তুখিনি নকৰে, নিজে যোনটো টাইম মেনেজমেণ্ট হয়, সেইটো ভালকৈ কৰিব নাজানে! কাৰণ, টাইম মেনেজমেন্ট, আহ তেতিয়াহে কৰিব যেতিয়া মানে সিহঁতে নিজে অকলে এৰি দিব! নিজৰ ওপৰত এৰি দিব! এৰি দিলেহে পাৰি! অঁ, যদি ৰাতিপুৱা অঁ! ৰাতিপুৱা উঠাৰ পৰা যদি ৰাতি শুৱালৈকে যদি মায়ক-দেউতাকে, কি কয় দে ল'ৰা-ছোৱালীক চব কৰি দিয়ে, কেনেকৈ হ'ব? সিহঁত এটা বয়সলৈকে কৰিব পাৰে । সেইটোৱেইটো! আজিকালি তেনেকুৱাই হৈ গৈছে, এটা, এটা বয়সলৈকে কৰিব পাৰি, তাৰ পিছত নোৱাৰি! ওহোঁ, ল'ৰা ছোৱালী ক'ব গ'লে এটা বয়সলৈকে, এইখিনি মানে তোমাৰ যোনখিনি মানে ক'ব গ'লে দায়িত্ব থাকে মাক-দেউতাকৰ, সেইখিনি দিব পাৰি, তাৰপিছত ক'ব গলে নিজে দায়িত্বখিনি ল'ব লাগে, কাৰণ ক'ব গ'লে ডাঙৰ হৈ উঠি আহে ন! ক'ব গ'লে ল'ৰা-ছোৱালী, সেইখিনি শিকোৱা গুৰুত্বপূৰ্ণ মানে ক'ব গ'লে, গুৰুত্ব ব লাগে সেইখিনিত ।
আগৰ দিনত কিন্তু ভাল আছিল আগৰ দিনৰত নিয়ম বিলাক ষ্টুডেন্টে হওক বা ডাঙৰে হওক সৰুৱে সময়ৰ ব্যৱহাৰটো খুব জানিছিল ত' ৰাতিপুৱাই উঠে আনকি মানে আগৰ দিনৰ কাম বিলাক আৰু ষ্টুডেন্ট বা মানে ছাত্ৰ জাই মানে উঠি ফালে প্ৰথমতে পথাৰত যাব লাগিব গৰুকেইটা দি থৈ আহিব লাগিব ব কিবা যদি পঢ়িব লগা আছে খিনি পঢ়িব লাগিব মানে সেইখিনি গোটেই ৰাতিপুৱা মানে ইমান ৰাতিপুৱাই উঠে গোটেইখিনি কাম ৰাতিপুৱাই হৈ যায় ইহতৰ
ৰাতিপুৱাই কৰে মানে নহয় ৰাতিপুৱা উঠি কিনে নিজৰ দায়িত্ব থাকে আৰু মানে টাইমৰ কাম খিনি টাইমত কৰে চবখিনি কৰে কাৰো মানে কাৰো মানে ওপৰত মানে সেই মানে ক'ব গ'লে আহ মানে মাৰ কাৰো মানে কি কয় সেই কৰিব নালাগে সি মানে কাকো মানে ইমান লাগি থাকিব নে কাৰ লগত কাৰণ ভৰষা কৰিব নালাগে আৰু নিজে কৰিব পাৰিব নিজৰ কাম খিনি নিজে কৰিব পাৰিছা তেনেকুৱা হয় বস্তু বিলাক আৰু সকলো ল'ৰা ছোৱালীবিলাকৰ মাজত এইটো মানে কি কয় এই মানে যোনটো টাইম মেনেজমেণ্টৰ ইস্তু সিটো মানে আমি প্ৰেক ছৰ দাদা মানে বুজাব লাগে যে তুমি চোৱা তুমি যদি টাইমৰ কাম খিনি টাইমত কৰা তোমাৰ কেতিয়াও কষ্ট ত নহয় লাগিব যে এইখিনি এতিয়া কৰিব নালাগেে কষ্ট হ'ব সেইটো বা মনত ভাবা যায় তুমি যদি কি কয় ইতিয়া কাম খিনি ইতা কৰি থৈ দিছা এ পঢ়াৰ কামেই হওক বা তুমি কব গলে ৰেষ্টে লোৱা হক কাৰণ তুমি ৰেষ্ট লোৱা টাইমত ফোন ফন চালে কেনেকে হব
অ সেইটোতো হয়ে
তুমি ফোন চলা ফোন চাই কিনে আকৌ প্ৰেক্টিচত আনা অ ত কি কয় সেই কৰিলাই তাৰপিছত তুমি কি কয় কি কয় প্ৰেক্টিছত গ'লা প্ৰেক্টিছত যাই কিনে আকৌ কা ৰাতি আহিলা ৰাতি আহি কিনে আকৌ পঢ়া শুনা কৰা ক'ব গলে তুমি নিজে কষ্ট পাইছা তুমি লগা হলে কি কয় দুপৰীয়া খান তুমি শুৱা শুই কিনে তাৰ পিছত প্ৰেক্টিচত যাই কিনে তাৰ পিছত ঘৰলেকে ভালকে আহি কিনে পঢ়া শুনা কৰি এক ঘন্টা মোবাইল কাৰি কিনে শুই দিয়া হৈ গ'ল হয় নে নহয় হয় নে নহয় সেইটো কৰিব পাৰা সি যদি এজন ল'ৰা ছোৱালীয়ে যদি ভগাই লয় টাইম খিনি কি কয় সিখিনি যদি মানে টাইম টেবুল এটা বনাই লয় ৰাতিপুৱা উঠি কিনে মই এইখিনি কৰিম আ গধূলি এইখিনি কৰিম আ তাৰপিছত ৰাতি শুৱাৰ আগত মই এখিনি এখিনি কাম কৰিম এখিনি এখিনি যদি ভগাই লয় তাৰ ক'ব গ'লে আহ মানে পঢ়া শুনাটো আগবাঢ়িব আৰু বাকী দিশতো আগবাঢ়িব
উম উম সেইটো হয়
সেই ঠিক আছে দিয়া তেতিয়াহ'লে এইখিনিয়ে কথা আছিলে উম তেতিয়ালে দিয়া পিছলৈ কথা পাতিম দিয়া ঠিক আছে